অ কি?
অ আছো। তুমি?
অ এনেই আছো ঘৰতে।
অঁ হয় নেকি?
যি ভাল?
উম ভাল, ভাল। তোমাৰ?
অ মোৰো ভাল বাৰু ভাইটিহঁতৰ হেৰি দিলে কি আছিলে গৰম বন্ধ দিলে নেকি?
নাই দিয়া, নাই দিয়া। আজি দিছ দিব, আজি দিব, আজি দিব।
অ অ এঘাৰ তাৰিখৰ পৰা দিব বুলি কৈছিলা, জল্দি দিলে নেকি?
অ এই আজি দিব।
আচ্ছা, আচ্ছা আজিকালি বৰ বেয়া চিষ্টেম হৈছে ন, এইবিলাক গৰম বন্ধটোও দিব নিবিচাৰে স্কুলৰ ফালৰ পৰা।
অ কষ্ট কিমান গৰম, ল'ৰা-ছোৱালী ঘৰত থাকিলেনো কতনো বাৰু হেৰি হব তাতে তাৰ একজাম ক'ত পঢ়িব এই গৰমত আমি ডাঙৰ মানুহে থাকিব থাকিব পৰা নাই, উম। ইফালে কাৰেণ্টটো আজিকালি কতোৱেই নাথাকে ন অসমৰ? বৰষুণ দিলেও কাৰেণ্ট যায়, ৰ'দ দিলেও কাৰেণ্ট যায়, বিজুলী মাৰিলেও যায়, মুঠতে উপায় নাই।
আজিকালি ছিষ্টেমবোৰেই বেয়া হৈ গৈছে। আগতে কাৰেণ্ট নাথাকোতেও দিয়াচোন ভালে আছিলে এতিয়া থাকিও নথকাৰ নিচিনা।
উম'
আগৰ দিন বিলাকে ভাল আছিলে, আগতে হেৰি গৰম বন্ধৰ দিনত ধৰাচোন কিমান দিনৰ আগৰ পৰা বন্ধ দিয়ে হয় নে, এমাহ বন্ধ দিয়ে মামা ঘৰ, পেহা ঘৰ, এই কাৰ কাৰ ঘৰ ফুৰিবলৈ যাওঁ।
উম, এতিয়া আকৌ তাৰ স্কুলখনত আৰু এটা প্ৰব্লেম, মানে খুলিয়ে আকৌ তাৰ হাফ এয়াৰলি হ'ব যে।
উম গম পাইছো।
উম। গতিকে সি বন্ধতটো এনজয় কৰিব নোৱাৰে মানে সি।
উম।
এই বন্ধটো এনজয় কৰিব নেপাব মানে।
তাকে পঢ়িবলৈকে বন্ধ দিব ইমান প্ৰেচাৰ দিব নালাগে ল'ৰা ছোৱালীক। উম,
কথাটো, ভাত পানী খালা নে নাই?
নাই, নাই ভাত পানী এতিয়ালৈকে খোৱা হোৱা নাই।
অঁ। নাই-নাই উম, খালো ভাত।
কিহেৰে খালা?
ভাত তোমাৰ জহা ভুল, আলু, আৰু তোমাৰ মাছ বনাইছিলো।
অ', অ',
তেনেকে বনাই খালো। খাই বৈ উঠিছো, খেলি আছে।
তোমাৰ স্কুল কি আগষ্টৰ পৰা খুলিব নেকি?
অ, আগষ্ট এক তাৰিখৰ পৰা।
আচ্ছা মেটাৰ্নিটি লিভ তটো মানে বন্ধ হব।
উম, মেটাৰ্নিটি লাইভ একৈশ তাৰিখলৈকে আছে আগষ্টৰ।
অ', অ',
বাইছ তাৰিখ পা আছে ডিউটি।
কালি মহাই মানে হেৰি ফোন কৰোতে এক তাৰিখ বুলি ক'লে।
অ, নহয়-নহয় মহাই মানে ভাবিছে আগষ্ট বুলি কলো যে মই। ভাবিছে এক তাৰিখ বুলিয়ে ভাবিছে নহয় আগষ্টৰ বাইশ তাৰিখৰ পাচ
অ', অ',
উম,
মাহতৰ লগত কথা পতা হৈছে নাই?
অ, পাতিছিলো মাহতৰ লগত কথা।
উম, আমাৰ ইয়াতো তেনেকুৱা ইমান গৰম পৰিছে আৰু তাতে সেই সৰু পোৱালী বিলাকৰ স্কুল কাৰোৰে বন্ধ দিয়া নাই, প্ৰাইভেট স্কুল বিলাক এনেকে বন্ধ নিদিলে এই একচন ল'ব লাগে কিবা।
অ, কালি নটিচ এখন ওলাইছে কোনোবা - কোনোবা ডিষ্ট্ৰিক্ত।
তাকে সেই নটিচখন ওলোৱাৰ পিছতেতো বন্ধ দিব। এতিয়া-এতিয়াতো বন্ধ দি দিয়াৰ পিছত আৰুন নো কি নো হেৰি একশচন ল'ব আৰু। ইমান দিনেতটো বন্ধ নিদিলেই।
অ, আমাৰ ইহঁতৰোতো দস টা এহ কাই দস তাৰিখে দিয়া কথা আছিলে এদিন আগুৱাই এই ভয়তে দিলে নেকি এনে।
তাকে সেই নটিচখন ওলোৱা পৰাই চাগে বন্ধ দিছে আজি আমাৰ শিমহতৰো চাগে স্কুল বন্ধ দিব।
অ, চিমুৰো বন্ধ দিয়া নাছিল নেকি?
অ, চিমৰো বন্ধ দিয়া নাছিলে মানে এই প্ৰাইভেট স্কুল বিলাক তেনেকুৱাই মানে ক্লাছ কৰাবলৈ বিচাৰে যিমান পাৰে। কাৰণ সিহতি মানে জুলাই মাহৰ ফিজটোওতো লয়। সেই ফিজটো চম্ভালিবৰ কাৰণেই চাগে সিহতি কেইদিনমান হলেও ক্লাছ কৰাই দিব বিচাৰে।
অ',
উম, নহ'লে মানে এনেই গৰম বন্ধ গোটেই মাহটো বন্ধ থাকিব আৰু ফিজটো দিয়া সময়ত মানে এজন হলেওতো পেৰেন্টছে গৈ মানে এবাৰ হ'লেও কয় যে, এইটোতো বন্ধ আছিলে আপোনালোকে কিয়নো ফিজতটো ল'লে বুলি।
সেইটোতো অকল সেইটো বুলি নহয় এতিয়া তোমাৰ আমাৰ ইয়াৰ ডিচেম্বৰত পৰীক্ষা শেষ হ'ল। জানুৱাৰী মাহতো ক্লাছ নাই ফেব্ৰুৱাৰীৰ পৰা তোমাৰ হেৰি হৈছে, কোন হৈছে? কিন্তু মানে এ মানে জানুৱাৰী তেইশ তাৰিখৰ পৰা হৈছে তাৰপাছত, তথাপিতো ইয়াৰে আমি জানুৱাৰী মাহৰো বাছ ভাড়া দিছো জানুৱাৰীৰো ফিজ দিছো। তেনেকুৱা চ মানে সেইটো কন্টিনিউ। তুমি বন্ধ বুলি কিবা বুলি কথা নাই, তুমি যোৱা নোযোৱা এতিয়া যে জুলাই মাহটো ক। গৰম বন্ধ হ'ব বা বাছৰ ভাড়াটোও দিব লাগিব নগলেও দিব লাগে আমি।
বাছৰ ভাড়াটোও দিব লাগিব।
ছাৰ্ভিচটোত নাথাকে ন মানে সেই এমাহটো বাছ বাছৰ ডাইভাৰটোৱে কি কৰিব এনেকুৱা কথা কয় আৰু লা হাফ ল'ব লাগে ললেও হয় কিন্তু ফুলেই লয়
এটো মানে
এতিয়া এমাহটো ধৰা ফুল বাছৰ পইচা দিব লাগিব তেনেকে সেই যোৱাবাৰ জানুৱাৰী মাহৰো ফুল বাছৰ পইচা দিছোঁ যত নেকি আমি তাক সাত তেইশ তাৰিখৰ পৰা স্কুল নাইয়ো, প্ৰথম এক তাৰিখৰ পৰাই পঠাইছো ফেব্ৰুৱাৰীত কিন্তু মানে ফুল পইচা লৈছে জানুৱাৰী মাহৰো বাছৰ পইচা
বাছৰ পইচা কিমান
চাৰে চৈধ্যশ
চাৰে চৈধ্যশ ইমান লৈ নে
অ
অহ আমাৰ ফালে বাৰু ইমান বেছি নাথা কে মই এনে শুনা পাঁচশ ছশ ইমানলৈকে থাকে এতিয়া আমাৰ এই জোন পেহীও যে নিজৰ ছোৱালীজনীক মানে এনেকে তেহেতৰ বাৰু বাছ নহয় দেই অটত মানে এনেকে পঠায় স্কুললে মানে এনেকে ডেইলি হিচাপত এ দহ টকা কেনে বিশ টকাকে ধৰি লৈ পেলাই তিনিশ নে ছশ টকা লয় এনেকে
অ নাই ইহঁতৰ স্কুলত বাছ যে তেনেকে দিলে কম হয় এইটো মই জানো মানে ইয়াৰ গাৰ্জেন এগৰাকীও সেই বাছত দিছিল হেৰি হোৱা দেখি এতিয়া মানুহজনীয়ে নিজে মানে এ কেইবাজনো ষ্টুডেন্ট হেৰি হয় এ টম টম নে কিবা অটো এখন হেৰি কৰি লৈছে ত' তেনেকে তেওঁলোকে কমত যায়। মানে কম হয় আৰু পাঁচশ ছশ কম হয়
বহুত কেইটা ল'ৰা ছোৱালী মিলি লৈ পেলাই তেনেকে অটখন ভাড়া কৰি লয়।
অ সেই তেনেকুৱা মানে
তেনেকে কৰিলে বেছি কমহে যাব মানে হেৰিয়ত
অ কিন্তু ইয়াত ধৰা আমি চিনি নাপাও নহয় কাকো আৰু তেনেকে পঠাবলে আমি এতিয়া বেলেগ গাৰ্জেনবোৰ স্কুলত গৈ বহি থাকে আমি এইবিলাক কৰিব নোৱাৰো নহয়। য'ত ছেফটি মানে ধৰ স্কুল বাছখনত গ'লে স্কুলৰ ৰিস্ক ন
সেইটোও হয় বাৰু
নিএট
নাই কেইটা কেইটকামান পইচাৰ কাৰণে আকৌ নিজৰ ল'ৰা ছোৱালীটোৰ লাইফৰ লগত
আৰু আজিকালি এইবিলাক কিমান এক্সিডেন্ট চেসিডেন্ট কিমান কি কি হৈ থাকে ন, ত এইবিলাক চাপোছ অটো চত ধৰা চছেফটিও নহয় ন স্কুলৰ বাছ এখন বহুত যায় বহুত ডাঙৰ বাছ হয়।
উম বুজিছো।
নকয়।
ভালে কৰিছা। হেৰি এনে স্কুলৰ ফিজটো কিমান তাৰ?
স্কুলৰ ফিজ চাৰে সাতশ।
অ, অ বাছৰ ফিজতকে স্কুলতে কম। তথাপিতো আমাৰ সেইবিলাকতকে বেছি। আমাৰ তাৰ মৰ্ণিং ষ্টাৰতো চাগে ফাইভ হানড্ৰেড, ছিক্স হানড্ৰেড মানহে লয় ছাগে এনেকা সৰু পোৱালিৰ।
অ।
উম, এইফালে বহুত বে বেছিয়ে দাম বিলাক ন?
ইয়াতকেটো গুৱাহাটীত আৰু বেছি। ভাইটিৰ আগৰ স্কুল খনত দেখোন মাহে তেতিয়া সি নাৰ্চাৰীতেই দেখোন পোন্ধৰশ টকা মাহে ফীজ।
উম, বহুত বেছি।
নাই।
আমাৰ ফালে ইমান নহয়। এতিয়া যাদৱ গোস্বামী স্কুলত যে চিমু পঢ়িছিলে
উম।
তেতিয়া আ তিনিশ নে কিমান টকাহে লয় মাহেকত। বহুত কম আৰু মৰ্ণিং ষ্টাৰটো এতিয়া নতুনকে খোলাখনটো ইমান নহয়। পাঁচশ টকাৰ আণ্ডাৰতে হ'ব।
উম।
উ তেনেকুৱা হ'লে গাত নালাগে দিয়াচোন, মাহে মাহে পাঁচশ টকা এটা দি আছা। তেতিয়া গাত নালাগে কেনেকে গৈছে। এনেকে আৰু ইমানকে দিব লগা হ'লে অকমান হ'লেও গাত লাগে দিয়াচোন।
উম সেইটোৱেটো।
উম, উম।
নাই কল তোমাৰ হেৰি হ'ল যে এতিয়া বস্তুৰ কিমান দাম ন?
অ, চি বি এছি নে চেবা হয়?
চেবা বৰ্ড হয়।
অ, অ চেবা বৰ্ড যদি ঠিকে আছে, মানে চি বি চি এ কি চি বি চিতহে আছে চি বি এছিত মানে পঢ়িব দিব নালাগে, মানে চি বি এছি বৰ্ডখন অলপ মানে খেলি-মেলিও ন।
মানে আমাৰ চিষ্টেমটোৰ লগত নিমিলেও মানে, হুম।
নহয় চেবা, চেবা।
ছেবা যদি ভালেই, প্ৰায়বোৰ পাৰ্ট আজি-কালি মানে প্ৰাইভেট স্কুল বিলাক মানে চব চি বি এছিত সোমাই গৈছে।
উ, চি বি এছিত সোমাই গলেই মানে প্ৰব্লেম। টো হৈ যায় কাৰণ আমাৰ অসমত মানে টেন পাৰ্চেন এটা কাটি দিয়ে ন।
উম।
উম টেন নে ফিফটিন পাৰ্চেন্ট কাটে হ'বলা আজি-কালি? আগত চি বি এছি অ, চি বি এছি ষ্টুডেন্ট বিলাকক মানে বহুত খিনি সুবিধাও নিদিয়ে চৰ কাৰৰ ফালৰ পৰা, মানে বহুত খিনি হাত সাৰি যাই ন এতিয়া ধৰা ইছ ইছান উদয় আমি পালো কিন্তু চি বি এছি ষ্টুডেন্ট বিলাকে নাই পোৱা। আ আৰু মানে স্কুটি এতিয়া আমি পাইছো হাই ছেকেণ্ডাৰী পাছ কৰি, এতিয়া স্কুটিও হিহঁতক নিদিয়ে মানে, যিমানে যি নহওক স্কুটিখন ডাঙৰ কথা নহয়। কিন্তু মানে অ চৰকাৰৰ ফালৰ পৰা নিজৰ এটা প্ৰাপ্য ন, উম।
পায় সিহঁতি, উম সেইকাৰণে।
উম ও ঠিক আছে হ'ব দিয়া পিছত ফোন কৰিম অ।